কি কৰি আছা বন্ধু?
আছো এনেই। তুমি?
মই এনেই আছো ৰবা। গৰম আৰু ঠাণ্ডা বতৰ পুৰা মিক্স কৰি, মিক্স হৈ আছে এইকেইদিন বতৰটো। এতিয়া এতিয়া, আৰু অলপ-অলপ, অলপ-অলপ, লাহে-লাহে, বৰষুণ দি দিছো।
উম-হুম, হ, কি ক'বা?
চাউণ্ড নাই, এনেকুৱা বৰষুণ দি আছে। চাউণ্ড নাই, কিন্তু পৰি আছে।
অ', অ', কিন-কিনীয়া বৰষুণ, আৰু।
হয়, কিন-কিনিয়া বৰষুণ, মানে, যোনটো, মানে, মানুহ, অশান্তি পায়।
উম, সেইটো বৰষুণ, তোমাৰ, মানে, সহজে নৰখে, গম পোৱা নে, বহু সময় ধৰি, দি থাকে।
অ', এইটো, বম, বহুত, অশান্তি পাওঁ মই, এইটো বৰষুণ।
অ', লাগা হ'লে, ডাঙৰকে, দি, এটা দি, গুচি যা, আৰ।
উম, তাকেই, মানে, তুমি, কিবা খালা, আবেলি?
মই, চাহ-তাহ খালো, বিস্কুট, চাহ। তুমি, কি খালা?
মই খালো ৰ'বা, তেনেকুৱা খোৱা নাই, ৰ'বা খালো, মানে, খোৱা নাই। মানে, এতিয়ালৈ, মানে, খোৱা বস্তু আনিব লাগিব। তাৰপিছতে, খাম।
অ', বুজিছো, বুজিছো।
, কিমান, চাহ, চাহ-বিস্কুট খাই থাকিম, আৰু।
তাকে, তাকে, বাকী। দেউতা আহিল।
দেউতা আহি পোৱা নাই, এইটো কাৰণেতো, মানে, চাহ খোৱা নাই।
অ', মানে, দেউতাই লৈ আহিব, আৰু।
হয়, হয়। এ, আমাৰ চাৰে আঠটা মান বাজেই, চাহ খাওঁতে। মানুহ, যেতিয়া, গাঁৱৰ মানুহ, যেতিয়া, ভাত খাই, আমাৰ, চাৰে আঠটা বাজে, মানে, আমি, তেতিয়া, চাহ খাওঁ।
অ', অ'। দেউতাই, কি কৰে, তোমাৰ?
হঁম।
দেউতাই, কি কৰে?
এ, অফিচে। অ', হুণ্ডাই অফিচ, চাগে, চিনি পোৱা?
অ', অ', চিনি পাওঁ, চিনি পাওঁ।
তাৰে, মানে, কিবা জব কৰে, তাতে।
, তোমাৰ, এইটো, বিজনেছ বুলি কম নে, চাকৰি বুলি ক'ম বাৰু?
চাকৰি বুলি ক'ব পাৰে, মানে।
অ', আচ্ছা, আচ্ছা। বুজিছো, বুজিছো। বাৰু, মোৰ দেউতাই, বাৰু, তোমাৰ, বিজনেছ কৰে, বাৰু।
হয়, বিজনেছ কৰে, ন।
অ', আমাৰ মাজত, এইটো পাৰ্থক্য থাকিল, আৰু, তোমাৰ দেউতা, মোৰ দেউতা।
হয়, হয়। মানে, বিজনেছত, মানে, কি হয়, তোমাৰ, মানে। আহ, মানে, নিজে মালিক, নিজে, চব বস্তু কৰিব , মানে, নিজে মালিক, নিজে, যেতিয়া, মানে অফিচত যায়, বা, কাম কৰিব যায়, নিজৰ কথা, মানে, তেনেকুৱা টাইপৰ, বিজনেছত। আৰু, চাকৰিত, তোমাৰ, কি হয়। একদিন নগ'লে, সুধিব, কিয় অহা নাই। চেকেণ্ড দিন, নগ'লে আৰু, সুধিব, কিয় অহা নাই। তাৰ পিছৰ দিনা, মানে, কিছুমানত, চেলাৰী কাটি
উম, ঠিক কথা কৈছা।
, মানে, বেলেগৰ আণ্ডাৰত, কাম কৰিব লাগে, ন।
উম, ঠিক কৈছা। কি কৰিবা, উপায় নাই, ন, মানে। তোমাৰ, এতিয়া, দেউতাই, চাগে, কেতিয়াবা, মানে, দেউতা, মানে, এটা সময় সময় সীমা থাকে, তাতকে, দেৰি কৰিলে, গালিয়ে শুনিব, হয়, নে।
হয়, হয়।
আৰু, তাৰ পিছত, ধৰা, তোমাৰ, সিখিনি টাইমত আহিবলৈ, দেউতাই, ধৰা, কেতিয়াবা, বাৰ ছুটি ল'লে, কেতিয়াবা, ক'লে, আজি, মই, অলপ, জল্দি যাবা লাগিব। কেতিয়াবা, কিন্তু, সদায়তো, ক'ব নোৱাৰে, ধৰা, হয়, নে।
কিন্ত, তুমি
সদায়, ক'ব নোৱাৰি। একদিন, এক হয়, হয়। এ, একদিন, দুদিন, ক'ব পাৰিব যে, আজি, মোৰ ঘৰত কাম আছে, জল্দি যাব লাগিব। অ', ঠিক আছে। আৰু, এদিন, , আৰু, মোৰ, আজি, মোৰ ঘৰত কাম আছে, জল্দি যাব লাগিব।
উম
হুম কিন্তু তোমাৰ ব্যৱসায়ী ব্যক্তি ব্যৱসায়িক যিজন ব ব্যক্তি অৰ্থাৎ মোৰে দেউতাৰ কথা কলো এ যেতিয়া মন গৈছে গৈছে তেতিয়া আহিছে আহিা কি কিন্তুউতাই যিহেতু্ৱসায় দেউতাৰ যিটো ব্যৱসায় দেউতাই যিহেতু মানে হেড হয় দেউতাই যিহেত প্ৰধান ত গতিকে দেউতাই আ দেউতাই আচলতে দুজন তেওঁ তেওঁৰ তলৰ কেইজনক আচলতে কথাই গুনাাবাৰে এইটো কাম এনেকে কৰ কিয় দেৰি হ'ল আজি ত মানে তাত তুমি ব্যয়ৱসাৰ তোমাৰ এটা নিজৰে নিজৰে এটা বহুখিনি
মানে মানে তোমাৰ হয় হয় মানে তোমাৰ দেউতাৰ যদি আজি মন গ'ল অফিচ গ'ল আজি মন নক'লে অফিচ নগ'ল মানে তেওঁ আৰু তেওঁৰ ওপৰত আৰু কোনো নাই ন তোমাৰ দেউতাই হেঁত
হয় হয়
তেনেকুৱা টাইপ বস্তু আৰু তাৰোপৰি তোমাৰ বিজনে কোনটো মানে তোমাৰ দেউতাই কোনটো অকলে বিজনে মানে কৰিব পৰা নাই কিন্তু ব্যৱসায়তটো হয় নাই পাৰ্টনাৰশ্বিপতে পাৰ্টনাৰশ্বিপতে গ়ছে মানে মানুহ লৈ অ অকলে এটা পচ পচিবল নহয়
হয় হয় মানে আমাৰ দেউতা দুজন বন্ধু আছে দুজনে একেলগে মিলি মাটি কিনিছে তাতে সেই মাটিত বিজনেচটো আৰম্ভ কৰিছে আৰু
হয় হয় ব্য্ৱসায়টো আৰম্ভ কৰিছে ন
স তুমাৰ কি হবলৈ ইচ্ছা ভৱিষ্যতে এজন ভাল অহ ব্যৱসায়িক ব্যক্তি নে এজন ভাল চাকৰিয়াল
মইতো ব্যৱসায় হোৱাৰ ইচ্ছা কাৰণ মই পঢ়িয়ে আছো ব্যয়ৱসায়ী লাইনতে পঢ়ি আছো বি কম পঢ়ি আছো
অঁ আচ্ছা আচ্ছা ঠিকে আছে বাৰু
আৰু মই ব্যৱসায় কৰিও আছো
অ কেনেকুৱা ধৰ ন
গাড়ী কিনা হৈছা আৰু গাড়ী ভাড়াত দিয়া
আচ্ছা আৰু তুমি যিহেতু এতিাৰ পৰা সেইবোৰ মই সেইোৰ লাইত গৈছা তোাৰিছলৈকে মানে তুমি মানে কেতিয়াও মানে তুমি কাৰোবাত থক থ ঠগ খাবলগীয়া নহব মানে তুমি বহুখিনি যিহেতু এতিাৰ পৰা প্ৰস্তুতি চলাইছা বিজনেচত ব্য্ৱসায়ত নামিছা তেতিয়া তুমি পিছলৈকে তোমাৰ তুমি আচলতে মানে এইটো ক্ষেত্ৰত তুমি মান পাৰ্ত হৈ যাবাুিছা
হয় হয় মই যেতিয়া আৰম্ভ কৰিছিলো ন মোৰ তিনি বছৰ মান হ'ল আৰম্ভ পৰা মানে মেট্ৰিক মেট্ৰিক পৰীক্ষা দি কাৰনেে আৰম্ভ কৰিছিলোঁ মোৰ লগৰ এটাৰ লগত তেতিয়া মই ঘৰৰ পৰাই বাৰু ইনভেষ্টটো কৰিছিলো
হম
ফিফটি থাজে এ ঘৰৰ পৰা দিছিলো বা ব স লগৰটো লৈ কেনে এটা গাড়ী কিনিলো হা প্ৰথম গাড়ী কিনিছিলো আই আই টুৱেণ্টি কিনিছিলো হুন্দাৰ যে আছে আই টুৱেণ্টি স্পৰ্টচ এইটো কিনিছিলো তাৰপিছত এই অলপ মানে মানে কিপয়াৰ মানে বেছি বেয়া বস্তু নুত না থাকে ন মান এয়াৰ বেগ সলাই দিয়া হয় এয়াৰ বেগ বোৰ চেঞ্জ কৰি দিয়া হয় বা
অ
চকা যদি বেয়া থাকে নতুন লগাই দিয়া হয় তেনেকুৱা মানে ৰিপেয়াৰ এইেইটো ৰিপেয়াৰিং কৰি আমি যদি। ো এইটো নব্বৈ হাজাৰত আৰু বিকিছো কিমানত অ দেেৰ লাখত বিকিছো।
হ। বুজিছো বুজিছো বাৰু তোমাৰানে বহুখিনি তুমি অভিজ্ঞতা লাভ কৰিছা সেই ক্ষেত্ৰত হয়নেে?
হয় হয় তাৰ পিছতহে মানে তাৰ পিছত ডাইৰেক্ট কিনিলো মানে? আৰু তেৰ লাখ হ'ল ন মানে মই আৰু টুৱেণ্টি থাউজেড দিলো। কিয় ঘৰৰ পৰা ফিফটি থাউজেণ্ড দিল মোৰ লগৰো। তাৰপিছত আৰু এখন কিনিলো মানে। উম কি নাম আছিল কৰেটাা কিন্তলো কৰেটাা।
আচ্ছা!
তাৰ পিছত এইটো চাৰি লাখৰ ঠিক ঠাক কৰি কেৰেটাটো বিকিছো চাৰে সাত লাখত।।
মানে এনেকুৱা এনেকুৱা কৰি কৰি মানে এতিয়া মানে? পইচা খুজিব লগা নহয় আৰু মোৰ কাৰো ঘৰৰ পৰা তেনেকুৱা টাইপ পৰিস্থিতি। যি মানে, মোৰ হৈ আছ বৰ্তমান।
উ বুজিছো বুজিছো বাৰু, তুমি ভাল এটা এটা হেবিট ধৰা তুমি ভাল এটা। কাম কৰি আছে যিহেতু তোমাৰ ঘৰ মানুহ হয়েইটো তোমাক বহুখিনি ভাল পায়। সেই ক্ষেত্ৰত যে, যে, যে, যে ল'ৰাজন হয়তো স্বাৱলম্বী হৈছে। লৰাজন স্বাৱলম্বী হৈছে, বা ল'ৰাজন নিজে নিজৰ। ভৰিৰ ওপৰত থিয় দিছে এটলিষ্ট সি নিজৰ ভৰিত নিজে কোঠাৰ মাৰা নাই।
হয়, হয়, কাৰণ? চোৱা আজিকালি চাপোৰ্টোৱে মেইন কোনটো চবৰে চবৰে মা দে চাপৰ্ট নকৰে কন্তটো।
ঠিক কৈছা।
কোনটো কোনটো মানে? মই চাগে, ভাগ্য মানে মোৰ মা দেউতাক চাপোৰ্ট কৰিছে এ তেনেকুৱাই হ'ব চাগে মানে। সেইটো টাইমত কেনেকুৱা মানে পইচাটো দিছে মইয়ে, জানো মানে ধাত ধুৰ কৰি হ'লেও বিচাৰি। এতিয়া মানে, এনেকুৱা মানে আমাৰ মানে এতিয়া যদি। পইচা খুজি দিয়ে মানে কোনোবা দহ হাজাৰ লগালগ মানে ওলাই দিব পাৰিম আৰু। দহ হাজাৰ বিছ হাজাৰ লোকাল লাগ। এনেকুৱা পৰিস্থিতি হৈ গৈছে মানে, আৰু এ এটা টাইমত এনেকুৱা পৰিস্থিতি। আছিল মানে খুজি। খুজি কেনে মোক মানে, গাড়ী কিনাৰ কাৰণে পইচা দিছে বুজিছা মানে বন্ধ। বন্ডক বুলি বুজি পোৱা নে বণ্ধক।
অ', ন্ধন বন্ধন ন
অ ', বন্ধনৰ পৰা মানে গাড়ী কিনাৰ কাৰণে পইচা দিছে।
আত্ছা! বুজিছো।
তাৰ পিছত, এতিয়া ভগৱানৰ কৃপাত ভালে চলি আছে বাৰু ব্যৱসায়টো। তাৰ পিছত, এইটো ব্যয়ৱসায় আহ দুবছৰ মান কৰাৰ পিছত এইটো। এইটো বছৰৰ জানুৱাৰী মাহত আৰু নতুনকে এখন। ৰেণ্টেলৰ অফিচ খুলিলো মানে অফিচ ইমান ডাঙৰ নহয় মানে সৰু সুৰা অফিচ এটা।
উম হুম।
সেনেকুৱাই মানে তাতে গাড়ী চাৰি চাৰিখন
হয়, ঠিকে আছে বাৰু তুমি তোমাৰ জীৱনত যে খিনি আগবাঢ়িছ মোৰ ফালৰ পৰা তোম মে আশ্ব থিল বা মই আশীৰ্বাদ দিব পৰা য। নাই যদিও মই সেইখিনি কওঁ যে আৰু পিছ কেনেকে আগবাঢ়ি যোৱা সেইখিনি মোৰ ফালৰ পৰা তোমাল। আশেষ থাকিল, আৰু মই আচলতে মই যদি মোৰ কথা কওঁ যেনেহলে মই আচলতে তোমাৰ। চাকৰিৰ প্ৰতি বেছি গুৰুত্ব, আৰু গাঁৱত যিহেতু অকনমান মাটি আদি আছে। গতিকে মই বিজনেচতো কিবা কিবি সৰু সুৰাকে গাঁৱৰ মাটিখিনিত কিবা এটা কৰিম বুলি ভাবিছো বাৰু। আৰু এতিয়া মই বৰ্তমান যিহেতু পঢ়ি আছো পঢ়া পাতি শেষ হোৱা নাই গতিকে,। মই চাকৰি মোৰ বেছি এটা গুৰুত্ব, যিটো দেউতাই ব্ৱসায় কৰে দেউতাক দেখিছোঁ। গতিকে দেউতাৰ পৰা মই ব্যৱসায় খিনি আয়ত্ব কৰিছো গতিকে মই ব্যৱসায়টো নামিম,। তাৰ লগতে তোমাৰ ধৰা মই তোমাৰ'। অ, ' ‌ চাকৰি কৰিম কাৰণ মোৰ মা যিহেতু চাকৰিয়াল মায়ে মানে তোমাৰ,।
বুলি কৰিব নোৱাৰা, তুমি মানে দেউতাই যোনটো কাম কৰে সটোৰ ওপৰত তোমাৰ যে'। খিনি জ্ঞান থাকিব লাগিব,।
হয়, ‌হয়, হয়
হয় ন, ব্যৱহাৰ কৰিম বুলি কলে কিন্তু চবেই কৰিব নোৱাৰে কিন্তু ব্যৱসায়,।
হয়, হয় ভাইটোৱে তাৰলতে সকলো বস্তু সকলোৰে বাবে নহয় তেনেকুৱা,। আৰু মই ভাবিছো মই চাগে, তোমাৰ চাগে কৰি কাৰণে বনিছোঁছাগে, মোৰ এনেকে নিজৰ এটা অনুভ হয়। যিহেতু মই মাত বেছি ভালদৰে অনুসৰণ কৰিব মাই মা মানে মা চাকৰিয়াল, মা চাকৰিয়াল আৰু দেউতা হৈছে এজন ব্যৱসায়ী ব্যক্তি কিন্তু মই দুটাৰে ভিতৰত মই বেছি ভালকৈ অনুসৰণ কৰিব পাৰো মাক, গতিকে মই ভাবো যে মই কাৰণে চাগে বনিচো চাগে। গতিকো মই মাক
তুমি এটা মই এটা কথা কওঁ, মই হয়-হয় মই এটা কথা কওঁ ব্যৱসায়ত তোমাৰ য যথেষ্ট টেনচন বহুত টেনচন চাৰিও ফালৰ পৰা টেনচন ধৰিব। কিন্তু চাকৰি এটা কৰাতে না, মাথাত টেনশন থাকিব, কিবা একো নাথাকিব। এইটো কোনটো মই পাইছো নিজে, ব্যৱসায় কৰাত বহুত টেনচন বহুত-বহুত দৌৰিব লাগে বহুত। তাৰপিছত তোমাৰ মানে, মূল ইনকাম এটা কিবা এটা পোৱা যায়, বহুত দৌৰা দৌৰি কৰাৰ পিছত। কাৰণ মই যোনটো গাড়ী গাড়ী কিনা বেচাটো কৰো, এটা মানুহে তো গাড়ী দেখালে নিকিনে।
উম।
দছটা মানুহ পৰা এটা মানুহ কিনিব, তাৰে ভিতৰত এই দছটা মানুহ বিচৰাটোো বহুত টান কিন্ত।
হয়, হয়।
এনেকুৱাই মান, মই সামাজিক হয়, হয় ঠিক আছে ৰাখিছোঁ।
দিয়া।